হেল্ল' শুনিছানে?
অ', শুনিছোঁ কওক।
অ', শুনিছা নে‌?
অ', শুনি
অ', অ', ভালকে আহিছে দে এতিয়া অ ধুনীয়াকে আহিছে বোলো মাতটো। মই মানে ইয়াত ভাত বনাই আছিলোঁ। মিস্তি লাগি আছে মানে ভাত বনাই আছিলোঁ। তাকে অ', সোনকালে বনাই কৰি আজৰি হৈ আছোঁ আৰু মানে। তেতিয়া বোলো খাবলৈ সময় তেতিয়া অকণমান অ', গৰম দিছে যে বনাই কৈ আজৰি হৈ ফেনত তলত বোলো বহি লওঁ তাৰপা দিম আৰু বোলো।
হয় কি কিহৰে বনালে ভাত? অ', বনাই উঠিছোঁ মাত্ৰ‌।
অ', অ', মই মানে এই কাবেলী বুট তেনেকে আলু দি এনেকে এখন চব্জি বনাইছোঁ, দালি বনাই আছোঁ। বেঙেনা ফ্ৰাই কৰিছো, আকৌ আন্দা এইয়া কণী দিম বনাইছোঁ আৰু।
হয়। হয় দিয়ক আমাৰ কণী নবনালো আৰু দালি বনালো তাৰপা আকৌ সেয়া বেঙেনা ফ্ৰাই কৰিলোঁ ময়ো।
তেনেকে বনাই থৈ দিছোঁ। কণী নবনালো বাৰু আপোনাৰ লগত একেই হৈছে চেম।
কিবা ঘৰৰ কাম কৰিছেনে? হেল্ল'। হেল্ল'। অ', ঠিক ঠাক হৈছে মোৰ নেটটো। হেল্ল'।
শুনিছানে?
অ', অ', শুনিছোঁ, কিয় মাজত এনেকুৱা হৈ গৈছেনো?
এ কল আহি গৈছিলে মানে অ', কল এটা আহি গৈছিলে যে। মোবাইলটো মানে কোনোবাই কল কৰি দিছিলে তেনেক।
মই ভাবিছোঁ মোৰ মোবাইলটো বোলো কিয় এনেকুৱা হয় গৈছেগৈ।
অহ।
হয়, দিয়ক হয়, কিবা এটা কথা পাতো বুলি ভাবিলে সেইখিনি সময়তে ফোনটো কৰি দিব, আপোনাৰ মান মানে ইফালেও নহয় সিফালেও নহয়। হয়, দিগদাৰ হৈ যায়গৈ।
অ'।
হ
হয়।
মাথাটো গৰম কৰে, জানিব লাগে এবাৰ নকৰোঁ। ফোন কৰিল উঠাৱ। উঠোৱা নাই যেতিয়া বা কাটি দিওঁ এনেকুৱা কৰোঁ হা, আমাৰ মইনাই কৰি আছে। উম, অলপ বিজি থাকি আহ, তাই এ পাতো বুলি কয়। এনে কথা পাতিয়ে সময় গুচি যায় তাইৰ লগত পাতাই নহয়। আৰু তাই ফোন যায় তাইলে ফোন।
অ হেৰি হৈ আছে ফোনটো নোযোৱা।
অ' অ' তেনেকুৱা হৈ আছে যে মানে দিগদাৰ তাইৰ লগত। অ' তাৰাপা কি বনালা? ভাতৰ লগত দালি আৰু,
বেঙেনা ফ্ৰাই কৰিলোঁ। দালিতে আৰু কঁঠাল গুটি কেইটামান আছিলে দি দিলো। হয়, একেই বনাইছোঁ দিয়ক, আপুনি ধৰক কণী, অ' কঠাল গুটি দুটামান আছিলে, তাকে দি দিছো। তাৰ পৰা আৰু সেই বেঙেনা আজি মঙ্গলবাৰ বজাৰ কৰি আনিছোঁ।
অ' আজি বজাৰ পৰা আনিলোঁ, অ' অ'। তাকে, কঠাল গুটিটো খোৱা ভালো লাগে কিন্তু। মইও নাখাওঁৱে, বনাই সিহঁতকে দিওঁ, ময়ো খাব মন নাযায়ে, এই যে গৰম যে, তাৰপা সিহঁতকে বনাই দিছোঁ, খালি খালি বোলোঁ একো মাছ-চাছো নাই
হয়, মই খাওঁ মানে এই অখুবি-এনেকুৱাত ধৰ হেৰি, অসুবিধা হৈ থাকিলে বাৰু নাখাওঁ মই।
অ' অ' তেতিয়া খাব নালাগে নেকি ন?
অ' মই নেখাও বাৰু তেতিয়ালে, যেতিয়ালে ধৰ হেৰি নহও। তেতিয়া নেখাওঁ মানে মই। সাতদিন মান নাখাওঁৱে আৰু
অ' ভালে কৰিছা দিয়া অকন বাচিবও লাগে ন কেইদিন অ' অ'
কিন্তু তথাপিও ধৰক, সেই-সেই বস্তুটো নেখাও আৰু এনেই ধৰক মাছ মাংস অলপ অলপ খাওঁ আৰু কিন্তু ধৰ এনে-কণীটো খাব নালাগে বুলি কোৱা শুনিলোঁ যে মই, তাৰপৰা তেতিয়া-তেত তেতিয়াৰ পৰা মানে নাখালোঁ, যেতিয়া ধৰাক আগতে নেজানিছিলোঁ খাওঁ আহ।
অ'
কথাটো এদিন মই শুনিলোঁ মানে, তাৰপৰা এদিন মানে শাহু মাই তেনেকে কৈছিলে, এনেকুৱা হ'লে ক'ত দেখাব নালাগে বুলি। তাৰ পৰা সেইদিনাখনৰ পৰা মই, অ' মানে ভয় লগা হ'ল।
উম, হয় দিয়া।
বাদ দিলোঁ আৰু ধৰক সেনেকুৱা দিনটোত মানে অকনমান ৰেষ্ট দিওঁ আহ
অ' একো নহয় দিয়া, এনেওটো মাহ তোক খুৱাই যায় হয়। ছয়দিন, পাঁচদিন
হয়, ছদিন পাঁচদিননো গোটেই কেইদিনতো হেৰি নানে, হয় নে নহয়, এদিন হে আনিব, সেই দিনটোতে নাখাওঁ আৰু
অ'অ'ঠিকেই কৰিছা দিয়া। বজাৰলে কোন গ'ল, মানুহ জন গ'ল নে?
মানুহজন আছে, ঘৰত আছে, বজাৰ কৰি আহি পাইছেহে।
অ' অ' অ'।
অ', ভাটি বেলাকেহে যাব দোকানলে?
অ'।
তিনটা, অ', হেৰি বোলো ঘৰ বোলো কিবা কাম কৰাইছেনে মিস্ত্ৰী আহিছে যে?
অ', এইয়া এ, টিং অলপ মানে গাঁঠিবলগীয়া আছিলে যে। সেই টিংখিনি মানে এয়া হেৰি এ-গাঁঠি আছে আৰু। আৰু ইটো, সিটো কাম কৰিছে মানে, তেনেকে সৰু সুৰা কাম ঘৰৰ কাম নহয় আৰু ইমান।
হয়, হয়।
ইটো-সিটো মানে
হয় হয়, এই কৰো, কৰো বুলি ক'লে আৰু কাম ঢেৰ ওলাই থাকে হয় নে? মানুহৰ আৰু এইটো কৰোঁ বুলি ভাবিলেহে কামটো ওলাই পৰে।
ওলাই পৰে, তাকে এইবিলাক আগতেই কৰিবলগীয়া হৈ আছিলে, তাপা এইকেইদিন আকৌ বৰষুণ পৰিছে যে। বৰষুণৰ ছিজন আহিছে।
অ আ নহয় মোৰ সিদিনা কথা এটা বৰ মনত পৰিছে আপুনি যে ই মানুহ ঘৰৰ কা কাৰ বুলি কৈছিলে যে হেৰি, ধান যে ৰুই থৈছিল বহুত শুকাই আছিলে মাটি। তাৰ পৰা যা হেৰি, পিছবেল পিছবেলা যে ধুনীয়াকে বৰষুণ দিছিল। ম-মোক মনত পৰিছে দেই, বাইয়ে বোলো অ বা বোলো দুখ কৰি আছিলে মাটিকণৰ কাৰণে ধুনীয়াকৈ বোলো বৰষুণ অকণ পৰি যি দিছে দেই, বহুত বৰষুণটো পু হয়, নহয় সিফালে বৰষু নাই জানো আমাৰ ইয়াতে দেখোন বৰষুণ।
এইপিনে চোন নাই নপৰিলে-নপৰিলে বৰষুণ খিচ খিচ কে অকম মান আহিলা তাৰপা, নীতি তিলে একো গম পালা এপিনে। তাকে মাটি খিনি পানীও দিয়া নাই নহয় এতিয়া, অ ইয়াত নাই, অ, ইয়াত নাই
অ
উম।
অ', দিয়ক ঠাই ঠাই নাই হোৱা, ঠাই ঠায়ে বহুত বৰষুণ।
অ', এ তাকে। মই, মাটি খিনি চিন্তাই হয় দেখিলে, মানুহবোৰে পানী অলপ দি দি বৰষুণতটো ভগৱানে বৰষুণ পোৱাই। পেলাই দিয়া হয় এবিঘাত মাটিতে আৰু সেন্দি মেচিন লগাবও ন'। ইফালেও নহয় হিফালেও নহয়।
মানে ইটো খচতে সিটো খৰচহে বেছি। চি যাব আ, মই মানে সিদিনা বৰষু ষুন পৰোতেই মনত পৰি আছে বা বোলো দুখ কৰি আছিলে মাটিকণনৰ কাৰণে। ধুনীয়াকৈ বৰষুণ অকণ পৰি জি পা আছে দেই। মই মানে ফোন কৰিবলৈও নহয়। হয়-হয়, ফোন কৰ অ', অ', অ', তাকে বোলো মই, মানে একেইদিন হেৰি নাই দিয়ক ফোন কৰা। কালি সেইদিনাই ফোন কৰিছিলো, ঘৰত যে নতুন চালৰ ভাত খোৱা পাতিছিলো যে, বৌ যে ইয়াতে আছিলে।
হয়।
অ', সেইদিনা আপোনাৰ লগত পাতা, অ', তাৰ পৰাতো নায়েই, মই ভাবিছো আকৌ আপ আপুনি বোলো ইয়া ঘৰত আহিছে নেকি হে, যে মা' অসুখ হৈ থকা বুলি।
অ', অ', নাই, যোৱা নাই, ফোনতে খবৰ লৈ আছো আৰু যোৱা নাই অ'।
হয় দিয়ক, আহো বুলিলে পুতুককে আহা
প নহয় আকৌ পতকে এইবিলাক মিস্তিও লাগি আছে যে।
হয়-হয়, এনেকুৱা ৰ'দৰ দিনত কাম কৰি ল'লেহে আৰু।
অ', তাকে বৰষুণ পৰিলে মানে পানী খিনি ভিতৰলৈকে আহে ওপৰৰ পৰা আমাৰ। অসুবিধা অ', বহুত দিনৰ পৰাই হৈ আছে তাৰ পৰা সেইকাৰণে এবাৰ, খোৱাই লওঁ বুলি পেলাই।
হয়', দিয়ক কৰিম কৰিম বুলি আপুনি ভাবি থাকিলে নহয় আৰু। কে, কৰিবই লাগিব বুলি কৰি দিলেহে কামটো হ'ব আও। হয় দিয়ক, কৰিম বুলি আপুনি একেবাৰে এডখক কৰিব লাগিব, এডোখৰ কৰিব লাগিব এনেকে থাকোতে থাকিয়ে যায়। যিকোনো কাম থাকি যায়, মানুহে যদি বোলে দে নাই কৰিবই লাগিব, অ', তেনেকুৱা এটা ভাৱ হলেহে ধৰ, কৰা যায় যিকোনো। -
ভাবিলে পইচা চইচা হাতত নহ'লেও ক'ৰবাৰ পৰা হলেও গোট খাই হয়নে? ইফালে সিফালে।
মানে, পইচা পালে কৰিম, পইচা পালে কৰিম এই ধান থাকিলে মানে পইচা আহে আৰু যায়, আৰু আহে আৰু যায় তেনেকুৱা হৈ থাকে। বোলে নাই মই এবাৰ কৰিবই লাগিব, হয় হয় দিয়ক আমাৰো। তেনেকুৱা হয় কিছুমান ক্ষেত্ৰত।
হয় আছ চবৰে
নাই একেটা এইকেইটা পাওঁতে মই কৰি দিওঁ কামটো। লাগিলে নাটওকে পইচাটো তথাপিও ধৰক কৰি দিলে
অ'। সফালে -সিফালে লৈ হলেও কৰি দিব লাগে গম পালা, পইচাটো, তেতিয়া সেইটো পইচাটো মাৰ ন', পিছত পালে আকৌ দি দিয়া যায়, তেনেকে কৰিলেহে কৰা মানে কেতিয়াবা ধৰি লোৱা, পইচা নহলেও ৰই থাকিম পইচা আহিব। বুলি ক তেতিয়া মানে পইচা কেইটা পালে আকৌ বেলেগত খৰচ হয়। হয় নে? তেনেকোৱা হয় গ'ল, আমাৰ তেনেকুৱা হয় গ'ল। ওপৰত লগা, লগাওতে পইচা কেইটা পালে লগাম -লগাম বুলি কওঁতেই দেৰি হৈ গ'ল।
হয়- হয় মানে আপুনি যদি জেদত যদি কামটো কৰি দিয়ে, নাই মোক কৰিব লাগিব বুলি। তেতিয়া আৰু পুতুককে হয় যায় হয়।
বজাৰত আজি গৰম বহুত ন' তেনেকে মোৰ বজাৰৰ
বজাৰত আজি বেপাৰীও কম মানে। বজাৰৰ বোলে আজিহে বেপাৰীও কমহে, মানুহজনে আহি কৈছে। ইমান বানে বেপাৰী কম, হেৰি, গৰমটো বেছি তিপালটো তৰি-তৰি কিমান থাকিব বেপা
অ', হয় দিয়া।
মানুহ বহুত হয় নহয় গোটেই, কিমান মানুহ আহে হয় নে, এখন গাওঁৱে নহয়, নহয়। এতিয়া বহুখন গাও লগ খাইটো বজাৰখন হয় যে।
অ, হয় আক।
মানুহ আহে আজিকালি আৰু বেমাৰ বেছি হৈছে যে একে জ্বৰ যাই সেই কাৰণে
অ', সেই , আৰু সিহঁতো কিজানি জ্বৰ চৰ হৈ আছে।
হয় দিয়ক। মানে শুনিছো প্ৰায় মানুহে শুনিছো। আজি মোৰ বেয়া, কালি তোৰ বেয়া, এনেকুৱা মানে বহুত শুনিছো।
হয়। আমাৰো সেই মস্ত্ৰী এটা মানে উম, উ, হয় দিয়া।
সিহঁতৰ চাগে তেনেকুৱা হৈছে যে সেইকাৰণে বজাৰলৈ অহা নাই চাগে সিহঁতে।
ৰ'দত আহিলে ইমান ৰ'দটোত থাকিলে নহলেও হৈ যাবগে তাৰমানে। দিনটো ঠাণ্ডা থাকিবই লাগে, হয় নে নহয়? বজাৰত, আমি বাৰ বজাৰ আহিলোগৈ, উম।
আমি এতিয়া খন্তেকীয়া যাওঁতেই আমাৰে হাহাকাৰ হৈ আহে হয়নে? হয়, আমি এতিয়া এঘন্টা কাৰণে যাওঁতে হাহাকাৰ সিহঁতেটো একেবাৰে
, দিনতটো থাকিব লাগে হয়নে?
অ', সাতটাৰ পৰা আহি একেবাৰে তিনিটালৈকে থাকেই। আজিকালি বজাৰ আৰু পিছবেলাহে, বজাৰ বেছি হয় আমাৰ আগবেলাই আমি কৰি পেলাই গুচি আহো।
এই ৰ'বা ফোন এটা আহিছে দেই কাটি দিছো।